হেল্ল'।
হয়।
অ'।
কি খবৰ? উম উ আছো আছো। তোমালোকৰ ভাল?
অ' আছো আৰু।
আহ। নাই, বনাব গৈছে।
অ' অ'
আমাৰ দেৰি হয় অলপ উম চাৰে দচটামান বাজে খাওঁতে খাওঁতে,
হয় দিয়ক আমাৰো দেৰি হয়ব অ'
অহ
হেল্লো।
আছু, আছে সবেৰে ভাল ভাল।
উম বোলো ধেৰ দিন খা খবৰ নাই, তেখেত লো আপোনালোকৰ মাত তোৰ শুনা নাই, তাকে বোলো খা খবৰ এটা লওঁ।
ভালে কৰিলা দিয়া। আপোনালোকৰ চবৰ ভাল নহয় ন?
অ', কি কৈছে?
তোমালোকৰ বোলো চবৰে ভাল?
গৰম কেনেকুৱা সেফালে?
গৰম আছে।
বহুত গৰম দিয়ক।
বৰষুণো, বৰষুণো মাজে, মাজে পৰে নহয় বৰষুণ পৰিলে অলপ গৰমটো কমি যায় বাৰু।
একেই গৰমত থাকিব পৰা নাই এই কেইদিন মানে, কি ক'ম আৰু কালি অৱশ্যে দুজাক মান বৰষুণ পৰিলে আমাৰ এইফালে।
অ'।
এইয়া হেৰি আপোনালোকৰ এতিয়া কেনে চলিছে? ব্যৱসা
ব্যৱসায়, ঠিকে আছে আগৰ দৰে নহয় আৰু। কমিছে অলপ।
আজিকালি মানে
অনলাইন, অনলাইন, অনলাইন বিজনেচ মানে অকনমান আমাক সুবিধা দিছে।
উম, কৰোণাৰ পাছৰ পৰাই তাৰ মানে বৰ প্ৰব্লেম এটা হ'ল দেই।
হয় -হয় উম -উম।
মোটামুটি আগত তাকে বহুত কমা নিচিনাই হৈছে ব্যৱসায় আৰু
উম -উম -উম, এই আপোনালোকৰে নহয় দিয়ক সকলোৰে হৈছে গম পায়নে। সকলোৰে হৈছে।
উম এতিয়াতো ভাল নহয়
অ', আছে দিয়ক বাৰু ভালেই বৰ্তমান মাজতে অকমান, হো
ঘৰতে আছেনে, আহিলে নে?
অ', নাই তেওঁ অকমান দেৰি হয়, ফোন কৰিছে বুলি পেলাই।
অঁ, অঁ।
তাকে। বাকী এ ল'ৰা ছোৱালী কেইটা ভাল আৰু ন?
উম, আছে আছে। ঠিকে আছে বাৰু। আপোনালোকৰ বাবু?
অ' সিওঁ ঠিকে আছে বাৰু, তাৰ এতিয়া বৰ্তমান আৰু গা বেয়া হৈছিলে যোৱা বছৰে, তাৰ পিছত এতিয়া বাৰু এইবছৰ অলপ ভাল আৰু সুস্থ হৈছে।
অঁ।
তাকে, কিহে? অলপ দিন আহায়ে নাই
কি হৈছিলে?
তাই সেই এলপ লীভাৰ প্ৰব্লেম হৈছিলে, এতিয়া ভাল পাইছে, সম্পূৰ্ণ সুস্থ বাৰু সি।
অ'।
উম জুলাইত অহাৰ কথাটো কৈছে কি কৰে এতিয়া।
জুলাইত আহিব ন?
উম। কিবা পৰীক্ষা পাতিও আকৌ দি থাকে যে মাজে মাজে। তাৰ মানে সচাকে টাতো আছে আৰু সেই পৰীক্ষা পাতিবিলাক দি থাকে চাকৰি হেৰিতেও।
উম উম।
চাকৰিও, অকমান পঢ়া শুনাও কৰে মাজে মাজে। জুলাইত
হয়।
তাকেই।
ঠিকে আছে বাৰু দি থাওকচোন।
উম উম।
এই জুলাইত যে আহিব কি পৰীক্ষাৰ কাৰণে আহিব?
এ কি কৈছা?
জুলাইত যে আহিব, কি পৰীক্ষা দিব বোলো?
অ' এই কিবা এইবিলাক, এ পি এছ চি দিব নেকি। মই ইমান খতাংকে কি কৈছে আৰু মানে জুলাইত আহিব নেকি কিবা পৰীক্ষা আছে। আহিলে গ কি পৰীক্ষা কি কথা।
অ'।
এয়া তাকে মানে, আপলোকৰ ইিহঁতৰ এই বাবুতো কিবা এটাত সোমায়ো আছে ভালেই কৰিছে দিয়ক ন।
অ' সি লাগি আছে বাৰু।
উ। ঠিকে আছে। আজিকালি এনেই থাকি লাভ নাই কিবা এটা কৰিও থাকক। নিজৰ পঢ়া খিনিও ক্লিয়াৰ কৰি থ অ'। ভালেই পৰিছে বাৰু। নিজৰ খৰচটো নিজে ওলাই থাকিলে ভাল আৰু।
সুবিধা পালে টিউশনও কৰি দিয়ে সি
অ', নাই নাই-নাই ভাল কথা, টিউশচন কৰাটো খুব ভাল কথা দেই। এইটো মানে কি হয় জানে টিউ কৰিলে নিজৰো পৰীক্ষা পাতি দিবলৈ মানে অকণ অভিজ্ঞতা এটাও হয়। নিজৰ মানে কি প্ৰেক্টিছটো হৈ থাক সেইটো এটা। অ', আজিকালি ল'ৰা ছোৱালী বিলাক কনচিয়াছো হৈছে দেই বহুত ল'ৰা ছোৱালী মানে পঢ়াৰ মাজতে সিহঁতে টিউচনো কৰে হাত খৰচটোও ওলাল আৰু তাহাঁতৰো এটা অভিজ্ঞতা হ'ল।
উম।
আজিকালি প্ৰতিযোগিতামূলক পৰীক্ষাবোৰো সদায় অলপ মানে হেৰি পাৰে হেতল খাপৰ পৰা তেনেকুৱা আহে, সেইবিলাক সিহঁতে পঢ়াই শুনাই থাকিলে সিহঁতৰ ভাল অভিজ্ঞতা এটা হয়।
হয়- হয়। বেয়া নহয় বাৰু সি টিউচন মানে হেৰি দুটা ৰাখিছে বোলে।
অ' দু
উম, তা কৰে তাৰপিছতে ইফালেও কৰি আছে আৰু।
উম- উম হ'ব দিয়ক, হওক- হওক।
তাৰ খৰচটো সি উলিয়াই লয়, মই মাজে- মাজে কিবা কিবি অলপ দিওঁ আৰু।
বহুত ভাল কথা বহু ভাল কথা, সেইখিনি যে জ্ঞান হৈছে, উম, সেই জ্ঞানটোৱে লাগে গম পাইছে নে আৰু সেইবিলাক ল'ৰা ছোৱালীৰ উন্নতিও হয় জীৱনত। উম- উম।
বেয়া নহয় বাৰু সি, ঠিকেই আছে।
উম। বাকী মাইনাজনীউতো তাইৰ পঢ়িয়ে আছে বাৰু গম পাও, মাষ্টাৰ ডিগ্ৰী কৰি আছে হ'বলা ন।
অ', । হয়, কৰি আছে।
উম্। অ', দিয়ক। পঢ়াত গম পাওঁ বাৰু মই।
উম। বেয়া নহয়, দুইটাই ভাল দুইটাই ভাল। পঢ়া-শুনাত।
উম। আজিৰ দিনত কিছুমান ল'ৰা ছোৱালীহে অলপ হেৰিলে গৈছে মানে সমাজখনৰে উঠি অহা প্ৰজন্ম কিছুমান, বেয়া লাগে তেনেকুৱা বিলাক দেখিলে, সেই । আপোনাৰ ল'ৰা ছোৱালী হওক বা আমাৰ এই হওক সিহঁত খিনি যে ভালেই আছে এতিয়া বৰ্তমানলৈকে।
অ' নাই নাই, সিহঁতে এতিয়া নি নিজে মানে নিজে বুজি বুজি পোৱা হৈছে, বহুত বুজি পায়। বহুত বুজি পায়, এতিয়া। এইয়া মই ইহঁত দুটা আকৌ সৰুৰ পৰাই ভাল দেই। মানে উম সিহঁতে সৰুৰ পৰাই বহুত ভাল। মানে উম, ঘৰখনৰ বিষয়ে বহুত বুজে। বহুত বুজি পায়, বহুত বুজি পায় উম।
টো ভাল হেৰি এটা যেতিয়া পাইছে। হব বাৰু। পৰিৱেশটোও মেইন কথা নহয় ঘৰখনৰ। গম পায় নে নাপায়?
উম, না, সেইটোৰ ওপৰতো লৰা-ছোৱালী নিৰ্ভৰ কৰে ঘৰত।
উম, উম, সেইটো হয় সেইটো হয়। সিহঁতে সৰুৰ পৰা যিটো দেখি শুনি আহিছে সেইটোৰ পথে আৰু, তাৰ মাজতে জ্ঞানটোও লাগে বাৰু নিজৰ।
উম।
হয় দিয়ক। আমি পাতো কেতিয়াবা, আপোনালোকৰো ল'ৰা ছোৱালী কেইটাৰ কথা। আজিৰ দিনটোত যে ভাল ল'ৰা ছোৱালীৰো অভাৱ নহয় দিয়কচোন। আছে ভাল ল'ৰা ছোৱালী এতিয়াও বহুত।
নহ আজিকালি ল'ৰা ছোৱালীবিলাক ম মোটামোটি কম্পিটিচনত গুচি গৈছে। মোটামোটি কম কম্পিটিচনত গৈছে।
হয় আকৌ।
এশৰ ভিতৰত ষাঠিটা ল'ৰা ছোৱালী একদম পুৰা কম্পিটিশনত যায়।
উম উম উম। উম। নাই সেই মাইন্ডটো সিহঁতৰ কিন্তু হয় ক
উম জে জেদ জেদ ভাৱ জেদ ভাৱটো আনিয়ে লয় সিহঁতে।
উম উম উম উম, সেইটো হয়।
সেইকাৰণে আ শিক্ষিতৰ হাৰটো বাঢ়িছে বাৰু। ৰিজাল্ট বিলাক ভাল হৈছে। উম, ৰিজাল্টো ভাল হৈছে।
উম ৰিজাল্টটো বহুত ভাল হৈছে, আগৰ তুলনাততো এতিয়া ৰিজাল্ট বহুত ভাল, সেইটোৱে মেইন কথা। সিহঁতক মানে প্ৰতিযোগিতামূলক উম মনতটো যে, সিহঁতৰ বহুত মানে বাঢ়িছে, সেই এটা কথা।
আমাৰ দিনতে কেনেকুৱা ছেকেণ্ড ডিভিজন এটা গাঁও পালে বুলি কোনোবা একদম এইটোৱে বহুত ডাঙৰ আৰু।
হয় দিয়ক।
এতিয়া ডিষ্টিংচন পালে বুলি ক'লে, এ ৰিজাল্ট এনেকুৱাহে কৰিলে। তেনেকুৱা এনেকুৱা পৰ্যায় আহি গৈছে। তেওঁলোক
হয় আকৌ।
ল'ৰা ছোৱালী বিলাক আগবাঢ়ি বহুত আগবঢ়িছে। যে যেদ ভাবটো মনত জেদভাৱ টো মনত আনিছে।
সেইটোৱে, পঢ়াৰ ক্ষেত্ৰত আচলতে মানুহে যে কয়, পঢ়াৰ ক্ষেত্ৰত যে ভাৱ নাথাকিলে, আগুৱাব নোৱাৰি।
উম।
উম, ভালো হৈছে ভাল ভাল দিশত কিন্তু প্ৰতিটো বিভাগতে আমাৰ এতিয়া অসমৰ পৰা বহুত ল'ৰা ছোৱালী গৈছে, নাম কৰিছে, ভাল লাগে।
উম উম।
ই হওক, বা নিততে হওক। ৰেংকত থাকে ন? এইটো এটা কথা। হওক হওক।
তেখেত কেইটা বজাত আহেনো ঘৰলৈ?
আহে, এনেই নটা মানলৈ পায়হি, চাৰে আঠটা নটা, আজি অকমান বেলেগত ভেজাল আছে বুলি কলে যে। এ গুছে যাম বাৰু এয়া। আধা ঘন্টাত পোন্ধৰ মিনিট মোৰ অকণমান দেৰি হ'ব ৰ'বা এনেকে বুলি।
অ'।
আহিব হৈছে বাৰু। আপোনালোকৰ কি, ভাত নে ৰুটি আজি?
ৰুটি বনাব।
অ'। অবশ্য ৰাতি ৰুটি খোৱাতটো
উম ৰুটি বুটৰ চব্জি। যি কাবুলি বটুৰ।
অ'। ভালো লাগে বাৰু ৰুটিৰ লগত খাবলৈ।
উম।
অ' মই ৰাতি ৰাতি ৰাতি ৰুটিয়ে খাও প্ৰায় ৰুটিয়ে খাও।
কৰে ভালে কৰে। ভালে কৰে, আমাৰ মাজে মাজে চলে বাৰু, কেতিয়াবা কেতিয়াবা।
অহ।
ঠিক আছে দিয়ক। তেখেতকো ক'ব মই ফোন কৰা কথাটো, খা খবৰ লৈছো বুলি, ৰাখিছো বাৰু দিয়ক ন।